হেল্ল'
উম কোৱা কি কৰি আছিলা? অ শুনিছচ
উম। ঐ কেফে কথাই কৈ আছিলো।
অ অ।
কেফে যোৱা ফ্ল পেলাই।
কি কৈছা?
কেফে কথা কৈ আছিলো বোলো। অও ভাল, বিচাৰি পেলাই যাব লাগিব। যদি যোৱা হয় চানডে।
চানডে তাকেই
তেতিয়া গুচি যাম। ভাল লাগিব গলে ন।
তাই কেতিয়ালে কব কাইলে কব।
কাইলৈ কম বুলি কৈছে উম কাইলৈ কম বুলি কৈছে। সি কৈছে মই নগ'লেও তহঁতি হলেও গুচি যাবি বুলি কৈছে।
ভাল নালাগিব আকৌ ন, এনেই। এনেই নিমিলোৱে আকৌ ইমান দিনৰ পিছত মিলি আকৌ এজনী নাথাকিলে।
এজনী নাথাকিলে ন মই কৈছো বিউটি কেত কৰিব নালাগে।
অ নালাগে নালাগে।
নালাগে বুলি কৈছে আৰু মধুও কোৱা নাই যে বিউটিৰ কথা।
অহ।
আমাৰ তিনিটা কথাই কৈছিলে অকল।
আৰু খাই কেইটা।
উম হেৰি, এইটো কোন? খানা কোনে বনাই আছে?
বাহ।
উ তোমালোকে খাবা কেতিয়া, নে খালা?
নাই নাই নাই খোৱা নাই খাম দহটা দহটা চাৰে দহটা বাজিব আৰু ধৰা। চাৰে দচটা মানত খাম আৰু তোমালোকৰতো চাগে এঘাৰটা মান বাজিবই।
আজি টো সোনকালে হ'ব আজি সোনকালে বনাইছে যে।
উম আজিকালি সোনকালে হয় নি খোৱা তোমালোকৰ।
হ'লো এঘাৰটা মান বাজিব।
এঘাৰটা বাজিব অ। মই যে তোমালোকৰ ঘৰলে যাম যাম যাম বুলি নিমিলেই। মই সদায় ভাবো হা এইটো চানদে মই যাম দিনত। কিন্তু সেই কিবা ন কিবা এটা ওলাই যে প্লেন বনি যাই। নহয় লাষ্ট টাইম টো মোৰ ফ্ৰেড আহিলে মোৰ জেষ্ট স্কুল ফ্ৰেণ্ডজনী, ইয়াত চাগে তাই থাকিব আহিলে। ত', তাই দিনটো থাকিলেহে বহুত যে গৰম হৈছিলে লাষ্ট চানডে',
উহ উম উম।
সেইদিনাখন, সেইদিনাখন টো তাই থাকিলে ন সেইটো কাৰণে সেইটো নহ'লে', নেক্সট চানডেটো আমি লাগে', ফুৰিব যোৱা হ'ল, এতিয়া যোৱা নহয় তেলৈ যামি দিয়া',
উম', সেইটো অ', তাকেই',
উম',
নকৰি বুলি কৈছে',
তই, সেইটোৱে',
এনে হেৰি, আ', কিবা কাম আছে বুলি কৈছে নেকি দীপশিখা?
মানে, সেই তাইৰ টিউচন থাকে মানে', টিউচনটো যদি কিবা কাৰণত আহি যায়, তেতিয়া দিগদাৰ হ'ব', যদিহে নহয়, নহয় তেতিয়া মানে কিবা মিলাবলে আছিলে মানে তাই টিউচনৰ',
আচ্ছা', আচ্ছা',
সি মিলাব পাৰিলে, আহি যাব বুলি কৈছে', মানে, তাইও মন আছে কৰিবলৈ লগ, কাইলে বা', কম বুলি কৈছে আৰু তাই',
উম', এইটোৱে টিউচন বিলাকত বৰ দিগদাৰ',
দিগদাৰ, সেইটোৱে, চাই লওঁ কি হয়', দেখা চাব, কাইলৈ গম পাবেই ন শুক্ৰবাৰ যেতিয়া?
অ', সেইটো',
সেইটো কাৰণে',
উম', হুম', আছোঁ',
তুমি বাৰ লগত কি পাতিলা?
বাৰ লগত কি পাতিব? উম', পাহৰি অ', ককৰ কথা তোমালোকৰ এইটো মায়াৰ কথা',
অ', মায়া',
উম, তোমাৰ কথা তুমি বোলে অফিচৰ পৰা ফোনটো ধোৱা বোলে পানী দি', দি',
কি -কি?
অফিচৰ পৰা আহি বোলে তুমি টেপ- টেপৰ পানী লৈ ফোনটোৰ কাভাৰো', বোলে, ধোৱা বোলে, হিঃ হিঃ হিঃ হিঃ হিঃ',
সেইটোও কবলৈ এৰা নাই তাই? হিঃ, কি ফালটো',
হ-হ, কৈছে ৰাতিপুৱা উঠাই চাৰে আঠটা মানত বোলে', উঠি বোলে বাথৰুমতে হিঃহিঃ হিঃ সোমাই থাকা হা- হা', হে -হে হিঃ- হিঃ, বাথ', ক'লে, তাই নিজেও ইমান গা নুধুৱে, যিমান বোলে বাথৰুম চাফা কৰি হিঃ- হিঃ- হি‌ঃ',
হিঃ- হিঃ- হিঃ, সঁচা কথা কিন্তু মই', নিজৰ ধুৱাতছে বাথৰুম তোক বেছি ধুৱও', চব মানুহ মোৰ লগত অতিষ্ঠ হৈ গৈছে মানে', মোৰ কাৰ, কাৰণামা দেখি',
সেইকাৰণেতো মই কৈছোঁ অফিচত বাথৰুম চাফা কৰা মানুহ নাৰাখিলেও হ'ব হ-হ',
হিঃ', অ', বাথৰুমটো চাফা কৰি থৈ আহেহে কোনোবা এটাই আহি পেলেই লেতেৰা কৰি দিয়ে এনেকুৱা', খং উঠে মোৰ, তাৰপিছতে আকৌ মই লেতেৰাত আকৌ পানী ডালি ডালি', থাকিব লাগে, মই ৰুদ্ৰাক্স দৌৰ দিওঁ জানানে বাথৰুম কৰিবলে',
ইৰা, হু- হু',
অ', ৰুদ্ৰাক্সখনৰ চাফা ন',
হা', তাতে চাফ কৰি থাকে ন মানুহ থাকি',
কৰি থাকে ন, মই তাতে গুছি যাওঁ, আজিও গৈ পেলেই আহিছিলে, ৰেপিড কৰি', মানে আজি মই আজি ফুৰিবলৈ গুচি আহিলোঁ। ঘৰলৈ, ইমান দূৰ বাট', ফুৰিবাই যাওঁগে মই কেতিয়াবা। অকল বাথৰুমৰ কাৰণে কোনোবাই কিবা এটা কমপ্লেইনট দিলেই হ'ল বাথৰুমৰ মই ডাইৰেক্ট ৰোদ্ৰাক্স দৌৰ দিওঁ, কথা শুনিবলৈ নাই জানেই মই কেনেকুৱা সেইটো কাৰণে এতিয়া এডজাষ্ট কৰি লৈছে আৰু মানুহ বিলাকে মোৰ লগত সঁচাকে আনকি মোৰ অফিচ বয় যিটো ত থাকে ন' চাহ দিয়ে যোনে, সি চাহ পিৰিকে বেচনত গৈ পেলে হাতো ধুই আহোঁগে।
এদিন ৰখাই থৈ দিছে নিদিওঁ বোলে তোমাক হাত ধুবলে। কিয় লাগে হাত ধুবলৈ বোলে বেয়া দম দিয়ে মোক।
মই কৈছে মই ধুমেই। ধুব নিদিও বোলে পিছে কি চোলা নো তুমি হাতটো ধুবলৈ মই কৈছোঁ চ চোলো আৰু কিব দিয়কচোন। বাৰে পতি হাত ধুবলৈ গৈ থাকোঁ কেতিয়াবা মোক খেদন দিয়ে। ধৰি লৈ পেলাই, তাৰ পিছত ঠিকে আছে। কি যে হ'ব আমাৰ, মানে মোৰ। হেল্ল'। হেল্ল'। শুনা পাই আছেনে?
উম এতিয়া শুনিছোঁ কোৱা।
হেল্ল'।
উম শুনিছোঁ কোৱা।
এতিয়াহে শুনিছোঁ মই আকৌ।
উম ময়ো
কিবা হয় মাজে-মাজে।
জানো।
মোৰ ডিপিখন চাইছা নাই?
অ'
হো-হো, মই-মই লাগিছে নে?
লাগিছে-লাগিছে কিয় নালাগিব আকৌ।
এআই হয় ন' সেইখন।
এআই হয় ন' বোলো।
অ'
মেটা এআই
উম তাকে। মোৰ নামটো তাতে বাৰ্তাটো কি বুলি কৈছে, তোমাৰ নামেৰে কৈছে নেকি।
নাই-নাই তোমাৰ নামেই আহিছে। অথনিহে কিবা মই যে লোনাপা কৰিছিলোঁ। তেতিয়া মোৰ নাম আহিছিলে। তুমি কি মোৰ কডটো দিছিলা নেকি। হেল্ল'। হেল্ল'।
অ'।
হেল্ল', হুম। কি কৈছা?
আ মই কৈছোঁ যে তুমি যে তুমি দিয়া কডটোতে চোন চবৰে আহিছে এবা আ তোমাৰ বাও কৰিলে জীপ চিতাৰো আহিছে। যেতিয়া দোনাৰ পৰাও আহিলে।
উম। একো নাই এই কাৰণ চোৱা দুইজনী যে খুলি থোৱা আছে হয় নে নাই? ত দুজনীয়ে খুলি ত আচলতে সেইটো প্ৰব্লেম নাই কাৰণ তোমাৰটো নিজৰ হয় আৰু সিহঁতৰ সেইটো ত চবক ক মই এটা এটা দি দিছো, তোমাক দিলো এইখিতাক দিলো বাক দিলো, লোনাকো দিলো, গীতাশ্ৰী
ত' মই টটেল পাঁচটা ক'ত দিয়েই দিছো সিহঁতক গোটেইখিনিকে, ত চবৰে নিজা নিজা ক'ত তই কত থকা কেইতা আকৌ তুমি বেলেগকে কত দিব দৰকাৰ নাই মানে। অ অথনি চাগে কিব বা মোৰ, আমাৰ নেটৱৰ্কৰ প্ৰব্লেম কাৰণে তোমাৰ নামটো বনশ্ৰী বুলি ওলাই আছিলে চাগে? সেইটো হ'ব পাৰে। উম কেতিয়াবা হয় ন গ্লিচ মৰা ন উম।
উম।
ইমান নেটৱৰ্কৰ ইছু বা!
তুমি কেইজ তুমি তুমি তুমি, তুমি কেইজনক সোমোৱালা?
মই মানে তোমাক মিলাই নে?
উম, অ মোক মিলাই।
পাঁচ পাঁচ তাকে সোমাইছো।
দিক্ষিতা, মই, গীতাশ্ৰী।
লুনা।
দনা, ৰিজুু বা কৰি আছে নেকি?
ৰিজু বা কৰি আছো, তাই ক'তটো বেলেগ বাৰু সেইটোত মই হেৰি পা দিয়া নাই তাই নিজে খুজি লৈছে। তাই আকৌ বেলেগক দিছে।
নউম উম, নহয় নহয় এনেই তুমি মানে নহয় এইটো এনেই কামটোত তুমি কেইটা সোমাইছা এইটো হে সুধিছো?
অ এই কামটোত, অ অ অ অ চবকে অ মানে তোমাক তোমাক, দিক্ষিতা
উম।
ৰিজুবাক, এনেই গীতাশ্ৰীহতে কলংক এইটোহে কৰি আছে।
কোনটো?
এইটো।
অ, অ অ অ।
গীতাশ্ৰীয়ে মানে কৈছিলো কিন্তু তাই নকৰো বুলি কলে সময় নহব বুলি ভাবিলে। এতিয়া পিছত
ওম ওম।
তোক পস্তাইছে।
তোমাক কলো, গীতাশ্ৰী নাইকোৱা কলো মানে। তাইক নকৰো বুলি ক'লে ন? ৰিজুবাই কৰি আছে এতিয়া, তুমি কৰি আছা, দীক্ষিতাই কৰি আছে। তিনটাই কৰি আছো।
দেখে তাৰপৰা মা
উম। কি? হেল্ল' হেল্ল'!
উম
কি কৈছ
বোলো তোমাৰ মাক কৰিছা ফন
ইয়াৰ পৰা নাই কৰা মাই খুলিব মেলিব নোৱাৰিব ন নালাগে বুলি কলে বুজি নাপাব ন আকৌ কিবা কিবি ভৰা পালিব সেইবিলাক সেইটো কাৰণে নালাগে বুলি কলো খেলি মেলিয়ে কৰিব
অ অ
তাপা মায়ে কি কৈছে কিবা কৈছে নি।
নাই নাই নাই নাই কোৱা নাই
গম গম পাই নাই
পাই পাই
অ শুই থাকিব কৈছে
উম পাইছে
ডালে যেতিয়া হলেও
নে কিহৰ কথা ক'লা তুমি
এইটো কথাও
অ অ পাইছো পাই
পাইছ ন
উম
অ হেতেও বুজিছে উহু পুঠিয়া থলে নে তুমকৌ এহহ মেকুৰি এটা ওলাইছে ধেত তেৰি
তোমাৰ মাত তোমাৰ মাততো ভালকে আহা নাই কি কৈছা?
শুনিছ
অ এতিয়া শুনিছো
অ এই কিবা হৈছে মাজে মাজে নেটৱৰ্ক টো
তাকেইতো
অলপ হেৰি হৈ আছে ৱাই ফাইও লাগি আছে দেখোন
উম মোৰো
নাজানো মাজে মাজে এতিয়া যাব হৈছিল ন কাত খাব হৈছে ন সেইকাৰনে চাগে দিগদাৰ কৌৰছে
দীক্ষিতাও মেছেজ দিছে এতিয়া অই বুলি
অ তাই লগটো পাতিব পাৰা কথা ইয়াৰ পিছত কল কৰিবা নহ'লে
মই তেতিয়া তোমাৰ এবাৰ তোমাক কৰিছিলো যে
উম
তাৰপিছত তুমি একো আৱাজ নুশুনা হলা কাটি দিলো তাৰপিছত এতিয়া তোমাৰ তোমাক কৰিছো
অহ
আৰু কৰিলো
নিমিছে হা
উম দিকশীকাহতৰ উম তাইক এবাৰ কৰিব লাগিব
অ তাইক কৰিবা আৰু কাক কৰিবা ৰবা তাৰছত মালে ফন কৰিলে কৰিব পাৰা আকৌ এবাৰ
কাক
বাক
বাহ আকৌ কাইলে কৰো নেকি।
কাইলে থাকিব জানো এইটো জানো পায়।
যা
দেখা যাব কাইলে।
উম'
থাকে নে নাথাকে।
তাক
হয় হয়